হয়, শুনি আছোঁ।
হয়, কি কৰিছা?
অ', এই আছো ৰ'বা এনে আছো এই অলপ আগত পানী খাই মানে মোৰ যি ইভিনিং ডীউটি পৰিলে। ইভিনিং ডিউটিতে আছো বৰ্তমান। তুমি কি কৰিছা?
মই ভাত-পানী খাই উঠি-পিনে অলপমান আহিছিলো বিচনাত, তাকে ভাবিলো অলপমান তোমাৰ লগত, তোমাক মানে ফোন এটা কৰো।
হয়।
আজি মানে ভাবিছিলো তোমাৰ লগত মানে, যিহেতু ধৰা আমাৰ দৈনন্দিন জীৱনত এই তোমাৰ ব্যায়াম হওক বা য়োগাই সকলোবোৰৰ মানে যথেষ্ট খিনি প্ৰয়োজন দিয়াচোন। তাৰ ভাবিছিলো তাৰে ওপৰত অলপমান চৰ্চা কৰো নেকি। কি কোৱা?
উম, ঠিকে, ঠিকে খুব সুন্দৰ ধুনীয়া তুমি বিষয় এটা কথা কলা কাৰণ, কিয় আজিকালি আমি মানে মানুহবোৰ ইমান ব্যস্ত হৈ পৰিছো গতিকে আমাৰ শৰীৰটোক মানে সময় প্ৰায় নিদিয়াই হৈ আহিছে কোন মানে কোনো মানুহে। বাকী সকলো কামৰ বাবে মানে সময় থাকে কিন্তু মানে শৰীৰটোৰ বাবে যেন সময় নোহোৱা হৈছে, সেই তেনেকুৱা ধৰণৰ কথা হৈছে কিন্তু মানে এইটো ভাল কথা হোৱা নাই আমাৰ প্ৰধান হৈছে প্ৰথমে শৰীৰটো। শৰীৰটো আমাৰ ভালে থাকিলেহে আমি বাকী কাম বোৰ ভালদৰে কৰি যাব পাৰিম। নে কি কোৱা?
হয়, হয়, হয়, হয়, একেবাৰে সঁচা কথা ঠিকে কৈছা। কাৰণ আহ আমাৰ যদি নিজে ধৰা শৰীৰটো নিৰোগী হৈ নাথাকে বা স্বাস্থ্য অ', স্বাস্থ্য ভালে নাথাকিলে তেনেহ'লে আমাৰ যি কোনো কামতে অ', মন নালাগিব। লাগে ন তোমাৰ পঢ়া-শুনা হওক বা ঘৰৰ কাম হওক। কাম হক বা বাহিৰৰ যিকোনো কামেই নহওক কিয়। প্ৰথমতে মই তাকে ভাবো যে, আমি প্ৰথমতে নিজৰ শৰীৰটো সুস্থ কৰি ৰখাটো মানে দৰকাৰী। কাৰণ এ নিজৰ শৰীৰটো ভালে থাকিলে ধৰা আমি বিভিন্ন ধৰণৰ কাম, মন পু্তি কৰিব পাৰিম বা বিভিন্ন ধৰণৰ কামত ধৰা অংশগ্ৰহণ কৰিব পাৰিম যথেষ্ট খিনি মানে এ, ধৰা তোমাৰ তেতিয়া সুবিধাও হয়, নহয় নে।
হয়, হয়, একেবাৰে ঠিক কথা কৈছা।
হয়।
হয়।
আৰু তোমাৰ ধৰা এই ব্যায়াম, ব্যয়ামৰ জৰিয়তে ধৰা। আমাৰ শৰীৰটো নিৰোগী হৈ থাকে। আৰু লগতে অ, ব্যায়াম কৰিলে য়গা কৰি য়গা কৰিলে। সাধাৰণতে তোমাৰ ধৰা মনটো শান্ত হৈ থাকে, আমাৰ মগজু সতেজ অ, সতেজ হৈ থাকে আৰু মানে চাবাচোন ৰাতিপুৱা যেতিয়া তুমি উ হয় হয় মানসিক চাপো কমি যায় আৰু যেতিয়া তুমি ধৰা ৰাতিপুৱা য়োগা বা ব্যায়াম কৰিবা তেতিয়া তোমাৰ কি হয় চাবাচোন। এ, গোটেই দিনটোৰ কাৰণে মনতটো ইমান মানে ভাল লাগি থাকিব বা ফুৰ্তি এ মানে ফুৰ্তিৰে ভৰি থাকিব নহয় নে।
হয়, হয়, একেবাৰে সতেজ হৈ থাকে বুলি কয়, আৰু মানে এইবোৰ। যোগাসন ব্যায়াম বা শাৰীৰিক মানে অনুশীলন কৰিলে এতিয়া মই নিজে মানে প্ৰমাণ পাইছো মইও। আজি প্ৰায় তিনিমাহ মান হ'ল গৈ আছো মানে আজিকালি জিমসনতো প্ৰায় ঠাই খোলা হয়। গতিকে মানে আজিকালি ঠাইৰো যিহেতু অভাৱ। গতিকে সেই জিমতে মানে যাওঁ মইও, গতিকে মানে খুব ভাল লাগে আৰু তাত গৈ, এটা পৰিৱেশ পোৱা যায় যিহেতু। ততে, মানে খুব সুন্দৰ তাতে আৰু তাৰপিছত মানে মোৰ নিজৰো মানে শৰীৰত বহুখিনিয়ে পৰিৱৰ্তন পাইছে দিয়া। তুমি কিবা কৰা নেকি মানে যোগাসন ব্যায়াম বা কিবা
হয় মই মানে ধৰা তোমাৰ ৰাতিপুৱা উঠি পিনে অলপ, মই মানে আধা ঘন্টাৰ কাৰণে আৰু এ, অলপমান। তোমাৰ হেৰি কৰো অলমান, এক্সাৰচাইজ কৰো ব্যায়াম কৰো। তাৰে পিছত ধৰা তোমাৰ বাকি ধৰা যিখিনি কাম আছে সেইখিনি আৰু আৰম্ভ কৰো। অ, মানে ত ৰাতিপুৱা যদি মানে যদি অলপমান ব্যায়াম কৰা যায়, তেতিয়া ধৰা তোমাৰ কি হয়। গোটেই শৰীৰটো ভাল লাগি থাকে আৰু গোটেই দিনটো কাৰণে ধৰা যিখিনি ভাগৰ থাকে বা এ, মানে তোমাৰ কাৰবিষ বা তেনেধৰণৰ কিবা থাকে তেতিয়া ধৰা তোমাৰ এ, যথেষ্ট খিনি এই ব্যায়াম বা য়গাই যথেষ্ট খিনি সহায় কৰে বুলি মই ভাবো।
হয় হয় একেবাৰে ঠিক কথা কৈছা, গতিকে আমি সকলোৱে মানে দৈনন্দিন জীৱনত প্ৰায় চৌব্বিছ ঘণ্টাৰ দিনটোৰ চৌব্বিছ ঘণ্টাৰ যদি আমি এঘণ্টা সময় যদি আমি শৰীৰটোৰ বাবে দিওঁ মই ভাবো মানে, আমাৰ বহুখিনি ৰোগ অ, ৰোগৰ পৰা মানে আমি মানে বাচি থাকি। পাৰিম, হয় নে?
হয়, একে একেবাৰে সঁচা কথা। আৰু চাবাচোন মানে এইটো অকল দৰকাৰী নহয় যে ধৰা তোমাৰ ব্যায়াম ব্যায়াম টো। তোমাৰ ধৰা খেলুৱৈ হ'ওক। বা যিবিলাক ধৰা তোমাৰ এ, তেনেকুৱা এ, কাৰ্যৰ লগত। জড়িত আছে, তেনেকুৱা মানুহে অকল কৰিব সেইটো মানে জৰুৰী নহয়, মোৰ মতেদি ধৰা সৰু ল'ৰা-ছোৱালী হ'ওক বা ডেকা-ডেকা গাভৰু হ'ওক বা যুৱক-যুৱতী লগতে তোমাৰ বুঢ়া, বুঢ়া মানুহ সকলোৱে মানে ধৰা তোমাৰ ব্যায়াম কৰাতটো অতিকৈ প্ৰয়োজনীয়। কাৰণ ব্যায়ামৰ জৰিয়তে সকলোৰে স্বাস্থ্যতটো একেই আৰু- যদি ব্যায়াম কৰা যায় ধৰা তেতিয়া তোমাৰ আমাৰ স্বাস্থ্যটো যিমান পৰিমাণে ভাল। যিমান অ দিনলৈ ধৰা ভালে থাকিব। বা যিমান দিনলৈ নিৰোগী হৈ থাকিব সেইটো মানে তোমাৰ কবলে। উম এই কোৱাটো টান কাৰণ। এ ব্যায়ামৰ জৰিয়তে ইমান আমি চাপ আছো। আমাৰ এ এনেকুৱা লাগে যে ত্ৰিশ বছৰীয়া। আহ মানুহ এজন বা পঞ্চাশ বছৰে মানুহ এজন ত্ৰিশ বছৰে মানুহ এজনৰ নিচিনা লাগে। ব্যায়ামে তোমাৰ চাবাচোন বয়সটো কমাই ৰাখে বা তোমাৰ কাৰু আৰু শৰীৰতটো মজবুত। কৰি ৰাখে নহয় নে?
হয় হয় একেবাৰে ঠিক কথা কৈছা মানে- এই যোগাসন মানে ব্যায়াম এইবোৰ কৰি থাকিলে আমাৰ শৰীৰটো মানে- এ সেই এ তুমি কোৱা ধৰণে মানে বয়সৰ যিটো চাপ পৰা বুলি কয়। বয়সৰ চাপ পৰাটো মানে আহ কমাইহে ফলত মানে বেছি মানে- অ মানে য়াং টাইপৰ লগা হয় মানে মানুহজন বা মানুহ এগৰাকী যি- তে মানে- এনেকৈ মানে শৰীৰ কাৰণ কিয় মানে ফেট আমাৰ শৰীৰত তেনে মানে সাধাৰণতে। আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰ খোৱাৰ ফলত মানে ফেট জমা হয় অতিৰিক্ত সেই- চৰ্বিতবোৰ মানে যেতিয়া মানে আমি সেই ব্যায়ামসমূহ কৰোঁ ব্যায়াম কৰিলে আমাৰ। চৰ্বিবোৰ কমে- কমিবলৈ আৰম্ভ কৰে সেই কমিলে মানে আমাৰ শৰীৰটো দেখাত ধুনীয়া হৈ পৰে আগতকৈ মানে। সেইটোৱে আৰু খুব ভাল কৰিলে-
হয় সঁচাকে একেবাৰে সঁচা কথা আৰু- এ ব্যায়াম কৰাৰ মানে উপযুক্ত সময় মই ভাবো যে ৰাতিপুৱা কাৰণ। ৰাতিপুৱা সময়ত যেতিয়া ব্যায়াম কৰা যায় তেতিয়া তোমাৰ- ধৰা গোটেই দিনটো কাৰণে অ সতেজ অনুভৱ হয় লগতে তোমাৰ ধৰা আমাৰ এ- ৰে ৰক্ত সঞ্চালন হওক বা মাংস পেশী- এই সকলোবোৰ ৰক্ত সঞ্চালন ধৰা তোমাৰ উন্নত। হয় আৰু মাংস পেশীৰ শক্তিশালী হয় লগতে আমাৰ মনটোও ভাল লাগি থাকে। আৰু গোটেই দিনটোত ধৰা আমি যি যিবোৰ কাম কৰোঁ আৰু সেই কাম বোৰত আমাৰ মনোযোগ। শক্তিও বৃদ্ধি পায় আমাৰ মনো লাগি থাকে এ বিভিন্ন কামবোৰত। লগতে আৰু এটা কথা মই ভাবো যে- এ কি বুলি কয় এই চাবাচো তুমি যে- অ মানুহবোৰে বেছিভাগ মানুহে আজিকালি মানে ব্যায়াম। বৰ ব্যায়াম-চিয়াম বাদ দি পিনে আজিকালি কম্পিউটাৰ বা মোবাইলৰ আগতে বহি থাকে। তাৰ পিছত তেওঁ লোকৰ হাতত মানে- এ খালী সময় থাকিলেও তেওঁলোকে মানে সেইবোৰ সেই সময়টোত- মোবাইল ফোনৰ লগতে কটা কটাই দিয়ে বা কেতিয়াবা ধৰা তেওঁলোকে ভাবি নাচায়। অলপমান ব্যায়াম কৰি ললেও বেছি সময় নালাগে। তাৰ কাৰণে যিটো কৰে সেইটো তাৰে- ধৰা উপকাৰিতা তেওঁলোকে সেই উপকাৰিতাতটো বুজি নাপায় নহয় নে?
ঠিকে ঠিকে। মানে এতিয়া তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে কিন্তু মানে এটা বয়সত যেতিয়া মানে তেওঁলোক পাব তেতিয়া মানে ধৰা এইবোৰ বিভিন্ন বেমাৰ আজাৰে তেওঁলোকক আগুৰি ধৰিব। তাৰোপৰি মানে এইবোৰ বয়সৰ চাপ আৰু বিভিন্ন ধৰ বিষাদি কি হ'ব । এ লগৰজন বা বেলেগক দেখিছে যে। মোৰ আজি এনেকুৱা অৱস্থা হৈ আছে মই ব্যায়াম নকৰাৰ ফলত। আৰু সেই ব্যায়াম কৰা মানুহজনক দেখিলে। তেখেতৰ মানে সেইটো উপলব্ধি হ'ব যে এই-এইজন ব্যয়াম কৰা মানুহ। মানে স্বাস্থ্য ইমান সুন্দৰ হৈছে ৰোগ বেমাৰ একো নাই। তেতিয়া মানে তেখেতে উপলব্ধি কৰিব কিন্তু তেতিয়াতো মানে আৰু মানে। ভাবি লাভ নাই যিহেতু তেওঁ আগৰ পৰাই মানে এইবোৰ অনুশীলন কৰা নাই। গতিকে তেখেতে আৰু পিছত পস্তাব লগীয়া হয় আৰু মানে তেনেকুৱা ধৰণ
হয় একেবাৰে সঁচা কথা আৰু তুমি চাবাচোন। যেতিয়া ধৰা মানুহ এজন দীৰ্ঘ সময় ধৰি মানে বেছি সময় ধৰি বহি থাকে। এ-একেৰাহে আৰু। তেতিয়া ধৰা তোমাৰ তেওঁলোকৰ শৰীৰত যথেষ্ট খিনি এ বেমাৰ দেখা পোৱা যায় এতিয়া। মানে যথেষ্ট খিনি বেমাৰৰ আশংকা বৃদ্ধি পায় বুলি মই ভাবোঁ আৰু তেতিয়া তেওঁলোক সেই-সেইবোৰ নিৰাময় কৰাৰ বাবে যদি কিছু সময়ৰ বাবে ব্যয়াম কৰে। তেতিয়া ধৰা তোমাৰ এই ৰোগবোৰ যথেষ্ট পৰিমাণে কমি যাব। আৰু তেওঁলোকে মানে যথেষ্ট খিনি তেওঁলোকৰ শৰীৰটোক আহ সতেজ অনুভৱ। কৰিব নহয় নে?
হয় হয় একেবাৰে ঠিক কথা কৈছা। আমাৰ এই মানে এতিয়া তাকে মই তোমাক কলোঁৱে অকণমান আগত যে মই নিজে মানে। এইটো প্ৰমাণ পাইছোঁ যে মানে এইবোৰ মানে ব্যায়াম মই যেতিয়াৰ পৰা আৰম্ভ কৰিলোঁ। এটা মানে আত্মবিশ্বাস এটাও বৃদ্ধি পায় আমি যেতিয়া মানে। বোৰ অ অনুশীলন কৰোঁ তেতিয়া মানে আমাৰ শক্তিটোতো বৃদ্ধি পায় তাৰ লগত মানে। আমাৰ মানুহৰ লগত কথা কোৱা সমাজত লগত মানে। কোৱা ধৰণ কৰণ এইবোৰ আ-আত্মবিশ্বাস দুগুণ বৃদ্ধি পায় তুমিও মানে এইটো মানে চেচ ষ্টা কৰি চাবা তুমি হয়তো উপলব্ধি কৰিব পাৰিবা গতিকে আমাক আমাৰ বা শৰীৰৰ বাবে যিমান গুৰুত্বপূৰ্ণ আমাৰ মন মগজু বা আমাৰ। মনৰ মানে ফূৰ্তি আনন্দৰ বাবেও মানে। এইবোৰ কৰি থকাটো অতি মানে গুৰুত্বপূৰ্ণ মানে এক বিষয়।
হয় একেবাৰে সঁচা কথা দে। আৰু লগতে এটা কথা যে ব্যয়ামৰ লগতে তোমাৰ ধৰা আমাৰ। এ খাদ্যৰ তালিকাটো এ মানে তালিকাৰ মাজতো সম্পৰ্ক আছে। কাৰণ যদি খোৱা খাদ্য খিনি আমি ভালদৰে নাখাওঁ আমি বিমান আহ মানে এ তোমাৰ ব্যায়াম নকৰা কিয়। তোমাৰ আ সেইটো শৰীৰত নালাগিব বা। কাম নিদিব বা তাৰে মানে এ হে-হেৰিত হয় তাৰে মানে ধৰা প্ৰভাৱটো উল্টা দেখা পোৱা যাব। কাৰণ আমি যদি ব্যায়াম কৰি থাকি পিনে যদি ভাল খাদ্য নাখাওঁ প্ৰটিনযুক্ত খাদ্য নাখাওঁ তেতিয়া ধৰা।
উম।
ভাল সুষম আহ-আহাৰ নাখাওঁ বা ফল মূল হওক শাক পাচলি হওক। আহ লগতে তোমাৰ গাখীৰ কণী এই এনে ধৰণৰ মানে যদি খাদ্যবোৰ নাখাওঁ তেতিয়া আমাৰ শৰীৰত। শক্তি নাপাম আৰু শক নোপোৱাৰ ফলত ধৰা ব্যায়ামৰ যিবিলাক ফল আছে, সেই ফলবোৰ আমি নাপাওঁ নহয় নে?
একেবাৰে ঠিক কথা কৈছা। এতিয়া মানে মই যিহেতু জিম যাওঁ, মই মানে জানো যে মানে আমাৰ এ হ হয় মানে কৰাৰ লগতে খোৱাটো মানে তাতকৈ বেছি গুৰুত্বপূৰ্ণ। আমি কি খাইছোঁ, কেনেকুৱা ধৰণৰ খাদ্য খাইছোঁ এই তুমি কৰা নিচিনাকৈ প্ৰ'টিনযুক্ত খাদ্য বেছিকৈ খাব লাগে মানে শাক পাচলি, এই এইবোৰ ধৰণৰ খাব লাগে আৰু মানে জুখি মাখি খাব লাগে, মানে সকলো বস্তু। এতিয়া মানে, এ মই মানে
তোমাৰ, মাতটো কাটি আছে। হয় উম অলপ মাতো কাটি কি আহি আছে? হয় হয় হয়।
মানে এ যে আমাৰ খাদ্যটো মানে পৰিমানত আমি মানে খাব লাগিব। অতি অত্যাধিক অতি মাত্ৰা খাদ্য মানে যধে মধে খালেও নহ'ব দিয়াচোন। জুখি মাখি খোৱাটো মানে আমাৰ বাবে অতি প্ৰয়োজন।
একেবাৰে একেবাৰে সঁচা কথা। হয়, একেবাৰে সঁচা কথা ৰে ঠিকেই। বাৰু আজি তোমাৰ লগতে কথাখিনি পাতি যথেষ্টখিনি ভাল লাগিল দেই‌। ঠিক আছে বাৰু আকৌ দুই এটাৰ বিষয়ত কথা পাতি
উম ঠিক আছে দিয়া। হয় হয় ধন্যবাদ।